হেল্ল'!
মোনিচা।
অ শুনিছোঁ।
উম, কি কৰিছা?
মই এনেই বহি আছিলো তুমি?
এনে অলপ ওলাই আহিছো ফিলদলে ।
ও বাকি কি খবৰ ভাল। ভাত খালো অ'।
মই খালো শুনি আছো
অ কি কৈছা?
ভণ্টি আছে নাই ঘৰত?
ভন্তি আছে অ।
কি কৰিছে?
তাইতো দুচতামি কৰি আছে।
মাহঁত?
আছে আছে।
দেতা আহিলে নাই? তোমালোক গৈছিলা নহয়, অথনি দেখিছিলো যোৱা।
নাই অহা নাই অহা।
আচ্ছা।
বাকী এইবাৰ ক'তো ফুৰিব যোৱা প্লেন নাই নেকি?
মইতো দিলে বনোৱাই নাই তুমি বনাইছা নেকি?
নাই বনোৱাও এ ক্লাছএ চেছ নহই ক'ত বনাম তথাপিও যাম। বুলি ভাবিছো কৰ'বা মানে তেনেকে এতিয়াতো ভবা নাই মানে তথাপিও যাম বুলি ভাবি থৈছো মানে আৰু।
অ জুলাই মানততো জুলাইতো বন্ধ হব ছাগে নহ কলেজ?
অহ জুলাইত বন্ধই হ'ব।
হেল্ল'।
তেতিয়াই যাব পাৰি আৰু।
কলেজো বন্ধ থাকিব বাকী বাকী দুটামান নাই অহা।
কি কৈছা।
কলেজটো বন্ধ থাকিব চাইমাৰ যাবা প।
অ তাত তেতিয়া যাব পাৰি জুলাইত। গ'লে আৰু ওচৰৰ জেগাগে যাম। হা।
ক'ত জাব বিচাৰি ছে।
যদি যাওঁ তেনেকে অৰুণাচল ফালে যাম আৰু্
অৰুণাচল ন।
সেইটো জেগাই ঘূৰি আহিম আৰু।
উ
বাকী তুমি ভাবা নাই নেকি ক'তো।
মইো হ'ব নাই তুমি যেতিয়াছা তুমি তেতিয়া যাম বুলি ক লাগে মত।
হু হু হু। বাৰী খবৰ ভাল।
ভালেই ভালেই কিমানকে ওলাব উঠাবা বাজেট তোমাৰ যাম বুলি ভাবিছা।
যাম বুলি মানে অৰুণাচল কি হৈছে আমি এইবাৰ গৈছোয়ে। হা মই আৰু দাদা গৈছো এবাৰ অৰুণাচল। ত' তাত ইমান কেও নালাগে। ত' যদি কিমানোপা তিন পাঁচজন মান গ'লে আমি এ এজনৰ পৰা মানে ধৰা। পাঁচশকে উঠালেও হৈয়ে যায় আৰু পাৰ পাৰ্চনটোতো লাগিবই খোৱা বোৱা খৰচটো দুদিন তিনিদিনত থাকিব যাওঁ ন।
অ সেইটোতো হয়।
অ ত' সেইটো ইমান কও মানে নালাগে তালৈ যাবলৈ বেলেগ জেগালৈ যাবলৈ যিমান লাগে এতিয়া ঘৰৰ পৰা পাৰ্মিশন পোৱাত। মেইন কথা আৰু যাবলে।
তেইটো হয় ঘৰ।
ইমান নাই মোৰ। মোৰ যে পুৰা সুধিব লাগে দিব নে নাই দিব নে নাই বুলি।
ছোৱালী ঘৰৰ ছোৱালী আকৌ ছোৱালীকো বুজি পায় ন।
উম সেই তে পত যওঁ কাল লগত। কি কথা এই ম।
তাৰলেকে দিব। নাই।
চেনেকে তুহিম ইমান নাই বাৰু যাব নিদিয়া দিব বাৰু যদি চিনাকি হয় মাহতে চিনি পায় বা ভাল হয়
সেইটো হয়
আহ তাকে কি কোৱা
এ সেইটো তোমাৰ ভালেই নাই ন
উম তাকে তেতিয়া কত যাওঁ কোন কোন যাম বুলি ক'লে চাওক কোন কোন ওলাই দাদা যা মোৰ লগত চাগে দাদা যাবই অফকৰ্চ মোক ন কয় যাবলৈ ক'ত দিব
মানটো অপাৰ বুজ প
তথাপি ভয় কৰে মানে অলপমানৰ অকলে যাব দিয়াত
কিন্তু মই থাকেইও ছোৱালী মানুহৰ আৰু চলফ ল
সেইটোয়ে সেইটোয়ে সেইটোয়ে থাকিবই অকমান কাৰণ দাদা চাগে লগতে যাব বা কি লগৰ যদি কোনোবা বোলে লগৰ লগত যাম আৰু ওলাবা নহলে তুমিও হেল্ল'
জিলাই কাত
হেল্ল' অ অ অকমান হেৰিত আহিছিলে কোৱা
কি খু কি খুধিছিলো মই নিজেই পাহৰি থাকিলো
কি সুধিছিলা মনত পেলোৱা
এ পাহৰি থাকিলো নহয় হ
অ তুমি ৰেগুলাৰ ক্লাছ গৈ আছা
মই নাই যাইকেইদিন
আচ্ছা আচ্ছা কিয় বেমাৰ চেমাৰ হৈছে নেকি
এই নহয় একজাম চ ন বন্ধ হৈ গলো
অ নিজে মানে েলফ ল ঠিকে আছে ল'ব লাগে মাজে মাজে উ
কিমান পঢ়িবা কোৱা
তাকে বেয়া বেয়া বেয়া পঢ়িনো কিমান ন মানুহ ডাঙৰ হৈ হৈছে ন সেইটোৱে ন মই বুজি পাওঁ
আ
এইটো এইটো ফিলিং মই বুজি পাওঁ বেছি বেয়া বেয়া ঠাইত নাপায় নাপায় বেছিো পঢ়িবই নাপায় পাই
অ সেইটয়ে লিমিট গৈ পেলাগ একদম ৰাতি যদি এক ঘণ্টা একব নহয় আধা ঘণ্টা
উম উ তে নে কি কি বজিছে চাম্বেশ্বৰ
তেনেকে বোলে ভাল মানে গম পলা
পাইছো গম বাকী এতিয়া ঘৰ গৈ কি মানে কিবা খালা কি নোসুধো
কৰি কি গছ
কি
আহ একো নাই তুমি মনে মনে যোনটো ভাব দি আছ যে তোমাৰ মুখত ওলাই গৈ আছে
নাই ইমান আ নহয় মানে মই ভ কি সুধো মই সেইটো ভাবিছো ভাত খালা কিবাই সুধিছো সেইকাৰণে
বচাই দ
কি মই কি খালাহে সুধিছো আকৌ কি নুসুধিছো
নাই নাই ক ন দাদা কেলে গ'ল
কি
দাদা ক'লে গ'ল
দাদা ক'ত জানো ক'ত গ'ল আজি কিবা ৰাভা দিৱস আছে নেকি তালৈ গ'ল
অ মজ আভাৰ বসু বুজোৱা নাই তি গ ন খবত
মই যোৱা নাই অ
েই যোৱাাবাৰ কে পছে
যোৱাবাৰ কি কৈছা
যোৱাবাৰ যোৱাবাৰখ
সেই বুজি মানে কি
যোৱাবাৰ যে আমি পিকনিকলৈ গৈছিলো দেখা খানা খাবলে গৈছিলো
হা মনত নাই অ মোৰ
মানে খ যোয় পাহৰি যানে চব
এ বহুত জল্দি পাহৰি যাাম মই আজি কথা পাতিছো মই তোমাক কাইলে পাহৰি যাম আ পঢ়া মনত ৰাখি যায় মন্দিৰ পঢ়ো যে
আহ চকা ভাই
আমি যে বিগয়া হোৱা লাৰকা ভাই
উ
পাপা কি পৰি না
ইছৰাম
ইছ ৰাম জনা আছো তোমাৰ কথাতে গম পাইছো তুমি হয় নে নহয়।
গম পাবা এতি নাজানো অ হয় দিয়া হয় দিয়া হয়। আছিলো আছিলো বুলি ক'ব পাৰা আছিলো।
এতিয়াও আছা
হয় দিয়া, তুমি কৈছা যেতিয়া হয় বুলিয়ে মানি লম মই।
ৱাহ! ইমান কথা শুনা হলানে মোৰ?
আহ আজি শুনিছো আৰু শুনিব লাগিব আজি।
উপায় নাই ন' ।
কামোৰ খাই গৈছাগে ন পুৰা
নাই নাই নাই নাই, খোৱা নাই এতিয়ালৈকে খাবলৈ ষ্টাৰ্ট কৰিম মোক কৰিম লাগিছে।
মোকো লাগিছে অকমান অকমান কামুৰিম বুলি।
আজি উপায় নাই আৰু।
একো নাই কৰা কৰা।
অ' তাকে মই চাই আছো।
কেতিয়া চাব?
স্কুলতো হয়। কিবা এটা হ'লেই জানো কি নো পায় একেবাৰে চবে।
সেইদিনাখন তোমাক মই কল কৰিছো তুমি কল ৰিচিভ নকৰিলা কিয়?
অ' জানো কিয় নকৰিলো!
নকৰিলা। ইমান বিজি নে তুমি?
মেছেজ তোমাৰ পিছত মেছেজো কৰিছিলো।
হয় নেকি? বহুত কৰিছিলা নেকি? অ' মই মানে এনে টাইম ৱেষ্ট নকৰো ন।
উফ, উফ, উফ। পাপাকি পৰী যে পাপাকি পৰী।
তুমি কি মাম্মি কা পৰা নে
ইমানো ইজ্জত দিব নালাগেও লে ইমানকে ইজ্জত দিয় আছা।
কি কৰিছা বুলি?
ইমান চান্স পাইছা বুলি ইমান
এ চান্স পালে ডান্স কৰিব লাগে সেইটো মই শিকি আহিছো ন' সেইকাৰণে আজি কৰি দিছে অলপমান।
নাপায় ৰে নাপায়, ঠেট। শান্ত সিষ্ট, শান্ত সিষ্ট ল'ৰা টো কেনেকে মানে কৰিব নোপায়।
উম, তাকে-তাকে।
তোমাৰ ধৈৰ্য্যৰ অকমান সময় আছে বেছ
উম, ইয়েছ ইয়েছ ফৰ্টি ফাইভ ছেকেণ্ডছ অহ।
এ' নকওঁ, তুমি মোক পাৰ্চনেলী মেছেজ কৰিবাচোন, কথা এটা আছে তোমাৰ লগত।
অ'কে কিবা এটা চাগে ভুল এ ক'লো। মই দে এতিয়া
গাগুৱা
অ'কে অ'কে কৰিম দিয়া। বাকী, বাকী, বাকী মাহঁতৰ ভাল, মাহঁতৰ ভাল, মাহঁতৰ ভাল, মাহঁতৰ ভাল। অ', বাকী আম ঘৰত আ, টিভি-টিভি চোৱা নে?
অ' নিউজ চোৱানে? নিউজ চোৱানে?
সেইটো বস্তু মানে আমাৰ ঘৰত নফুলে বুলি ক'ব পাৰি। গমল বস্ত মানে চলা ম‌ই মিউ মোবাইলটোকে বেছি দেখু, টিভিটো মানে যেতিয়া মোবাইলৰ চাৰ্জ নাথাকে, তেতিয়া টিভিত চা‌ওঁ।
উম ময়ো তেনেকুৱাই।
ৰাখিছো তেতিয়াহলে ন?
অ' হব।
উম ঠিক আছে।
অ'।